হেল্ল'
হেল্ল'
অঁ শুনা পাইছ নে
অ' হয় হয় শুনা পাইছো
অহ কি কৰি আছিলি তই ফোন কৰিছিলো মই তোক
এ এনে আছিলো মোবাইল চাই আছিলো তোৰ ফোন আহিলে এতিয়া কথা পাতি আছো
অঁ এইটো মই সুধিব ওলাইছিলো পৰীক্ষাতটো খতম হৈছে ন আমাৰ ত' চামাৰ ভেকেশ্যন পৰিছে ক'ত যাবি কিবা ভাবিছোনে নাই
অঃ চামাৰ ভেকেশচন পালেহিয়ে ন ক'ত পা যাও ইমান গৰম পৰিছে
অ' তাকেই মই সেইটোৱে সুধিব ওলাইছিলো গৰমটো পৰিছে তই একবাৰ কৈছিলি গাঁও যাম বুলি কয় তই গাঁও যাবি নেকি?
অ হয় পৰহি মানে যাম বুলি ভাবিছো গাও প্লেনতটো আছে কিবা হয় এতিয়া
অ মই ভাবিছো যে কি মই এইবাৰ ৱাটাৰফলতে যামগৈ
অহ কত যাবি ৱাটাৰফল মই শুনি আছো বহুত ৱাটাৰ ফল মানুহ বিলাকে যোৱা কিন্তু মই যাই পোৱা নাই আজিলৈ।
তাকেই এই চাইছো নেটত মই জাগা বিলাক ওচৰতে আছে এই লগকেইটাৰ লগতে যাম আমি এনেকে আহ কি কয় প্লেন বনাইছো বাৰু
অ প্লেনতটো বঢ়িয়াচোন তোৰ মোৰ গাঁৱতো আছে বাৰু এনেককা নদী আৰু ৱাটাৰফল ময়ো ভাবিছো কাজিনৰ লগত যাওঁৱেই নেকি তোৰ প্লেনটো শুনা পাই
অ পাৰ আৰু ৱাটাৰফলত গলে কি জানানে খোৱা বস্তু লৈ গ'লে বেছি ভাল তই যেনেকে চিংজু বনাব পাৰ চিপছ লৈ যাব পাৰ তেনেকে পিছত ক কক' কলা পেপচি বিলাক চব লৈ যাব পাৰ
অ আৰু তোৰ খানাও বনাই নিব পাৰিম নহয় আমি পিকনিকৰ নিচিনা ঘৰৰ পৰা চব বনাই মেলি লৈ যাম আৰু তাতে বহি কিনে খাম আমি ধুনীয়াকে
অ একেবাৰে আৰু জাগাটো যদি অলপমান থাকে নহয় ভালছে তাত বনাবও পাৰো কেৰাহী চৰাহি লৈ কিনে আৰামত
অ' ভেকেশচন বুলি কলে মনটো ভাল লাগে ঘুৰিবও টাইম পোৱা যায় এনেতো আমি চব বিজিয়ে থাকো নিজৰ নিজৰ কামত সময়ে নোলায়
সেইটোৱে এতিয়া আমাৰ যেনেকে পৰীক্ষাটো খতম হৈছে সেইকাৰণে পালো নহলে ক'তনো টাইম পাও মোৰ বাকী লগৰ কেইজনী কেইটাই মানে চামাৰ ভেকেশচন পালে আৰু ইটাৰশ্বিপতে গুচি যায় ঘূৰিব নাযায়েই
অঁ সেইটোও ভাল পিছে প্ৰডাক্টিভ কাম কৰা যায় মানে নিজৰ নিজকে নতুন বস্তু শিকোৱা যায়
অ' সেইটোতো হয় আৰু ঘূৰাটোও বেয়া নহয় দেছোন হম
অ এইটোৱে সময় আৰু আমাৰ ভেকেচন এইবোৰ হেৰি কৰা কি বুলি কয় নিজৰ হবিজ বোৰ আকৌ প্লেন কৰা
অঁ বুজিছো তেনেকুৱা হয়য়ে বাৰু গাঁওত কি কৰিবি গৈ কেনে কিবা প্লেন ভাবিছোনে।
গাঁৱত তোৰ ৱাটাৰ ফলত যোৱা কথাটো শুনিহে মই কাজিনৰ লগতে যাম বুলি ভাবিছো আৰু গাঁৱৰে নদীৰ নদী বা ৱাটাৰ ফলত এনে আৰু কিনো আৰু গাঁৱত ঘৰতে থাকিম আৰু ঘৰৰ খানা চানা খাম কাজিন জনৰ লগত খেলিম কথা পাতিম
অঁ মজা গাও বুলি কলে এটা মনত পৰে যে কি এ কি কয় চামাৰ ভেকে্চনত গৰমৰ বন্ধ টাইমত আম খাই মজা লাগে।
অ আমাৰ আকৌ মাঁমাহততৰ ঘৰৰ ফালে লিচিও পায় বহুত ভাল লাগে খাই তোক পোক ওলাইছে
হয় নেকি?
অ' মোৰ দেউতাই যোৱাকালি আনিছিলে লিচি তাৰপিছত মই খাই চাওঁতেচোন এজ পোক পালো তাতে
এ এইটোতো এনেককা এটা দুট মানত থাকেই বাৰু।
অ কৈছে মোক মায়ে বাৰু কি পোক এটা দুটাটো থাকিবই এই তোৰ কিন্তু এনেকে থাকিলে খাই আকৌ ভাল নালাগে নহয়।
সেইটোও হয় দেচোন
অ' আৰু তোৰ ক'ত প্লেন আৰু ৱাটাৰফলৰ বাহিৰে আৰু ক'ত যাবি।
তাকে ভাবি আছো মোৰ মানে বাকী লগজনী কৈ আছে যে কি ইণ্টাৰ্ণশ্বিপ কৰিব কাৰণে যদি মানে টাইম পাওঁ মইও যাম ইন্টাৰ্ণশ্বিপ কৰিবৰ কাৰণে।
হম ভেকেচনত ইণ্টাৰ্ণশ্বিপ কৰ ৱাটাৰফলত যা ঘৰত নিজৰ কামবোৰো কৰিব পাৰিবি ভেকেচন সময় আৰু যত আমি যত পেডিং কামবোৰ চব কৰিব পাৰিম।
অঁ সেইটোতো হয়।
আৰু এতিয়া গৰমৰ ভেকেশ্যন কি কি তোৰ খোৱা প্লেন বনিছে কি কি খাম বুলি ভাবি আছ
অ তেনেকুৱাত একো প্লেন বনা নাই কিন্তু মই ভাবি আছোঁ যে কি যদি যাওঁ মই আৰু বেলেগ বেলেগ জেগা ঘূৰিব মন যাব বাৰু দেচোন এটা জেগাত থৰি নাযাম ইমান টাইম বন্ধ পাইছোঁ আৰু আছে অলপমান প্লেন কি ইয়াত যাম তাত যাম আমাৰ মানে প্লেন বনিয়ে আছে আৰু লগ কিতাৰ লগত
নহলে আমিও লগ কৰিব পাৰোচোন এইটো ভেকেশচনত কি ক
অ মজা
পাৰি ন আমি ইমান দিন লগ কৰা নাই এনেইতো আমাৰ সময়ে নোলায় এতিয়া ভেকেশচন বুলি গৰম বন্ধ বুলিয়ে আমি সময় পাম আমি আমি লগো কৰি লম আৰু ঘুৰাও হৈ যাব আমাৰ
অ সেইটোৱেই আৰু কি কয় এনেকোৱা এটা জেগা চাওঁ য'ত আমি একেলগে যাব পাৰোঁ আৰু পাৰিলে আমাৰ আৰু আছে নহয় লগকেইটা সিহঁতকো মাতি ল'ম ন
অ অ নহলে আজিয়ে চবকে সুধি চাম দে এতিয়াতো চব বিজি থাকিব ৰাতি মানলৈ চবকে ফোন কৰি কিনে সুধি চাম কোন কোন আহিব পাৰে চবকে মাতো আৰু একেলগে ঘূৰিব যাও
অ সেইটো বেষ্ট হ'ব মানে ঘূৰাটো ঘূৰাও হৈ যাব এনজয়মেণ্টো হৈ যাব আৰু এনেও বেছি মানুহ থাকিলে বহুত ভাল এনজয়মেণ্টো হৈ যায় আৰু ভালকে মানে ম মানে হৈ যায় আৰু ফ্ৰেণ্ডশ্বিপটো বেছি ষ্ট্ৰং হৈ যায় ন আমাৰ
আহ তাকেই ময়ো ভাৱিছো এইটো ভেকেশ্বনতে যাওঁ চামাৰ ভেকেশ্বন যিহেতু এতিয়া গৰমৰ দিন যিহেতু তোৰ হিচাপত কত গলে ভাল হয় কচোন
যিহেতু ৱাটাৰফলত গৈয়ে আছো তহতেও আহি যাবি মোৰ লগতে যদি টাইম পা গাঁৱৰ পৰা যদি তই আহি যা তেনেহলে আমি যাব পাৰো
অ মোৰ প্ৰব্লেম নাই খালি আকৌ তোৰ ফ্ৰেণ্ড কেইটাই বেয়া পায় নেকি বুলিহে
নাই নাই তেনেকুৱা নাই আমাৰতো পুৰা একেবাৰে এন্ট্ৰি ফ্ৰী আমাৰ গ্ৰুপত আহ আৰু
অ তেনেহলে মই মোৰ কাজিনকো লৈ আহিব পাৰিম নেকি
আৰে আৰামকে লৈ আনিব পাৰ যিমান বেছি মানুহ হ'লে সিমান সিমানেই ভাল মানে
অ তেনেহলে আমি হেৰি কৰিব পাৰোচোন গাড়ী এখন বুক কৰি লও তোৰ ফ্ৰেণ্ডচ খিনি আমিখিনি তাৰপিছত মোৰ কাজিনখিনিকো মাতি দিম তাৰপিছত আকৌ আমাৰ বাকী ফ্ৰেণ্ড কেইটাৰ চিবলিং কেইটা আছে নহয় ভায়েক ভনীয়েকহত ইহঁতকো মাতি দিম
ন দেখোন চবে আহিলে বেছি ভাল হ'ব দেন পিছকে লগ কৰাও হৈ যাব ন
অ চব বেছি মানুহ হলে একেবাৰে তোৰ গ্ৰুপ এটা হৈ যাব একদম ফেমিলি পিকনিক টাইপ হব আৰু আমি চবে পইচা যেতিয়া ভগাই ল'ম আমাৰ বাজেটো কমি যাব
আৰামত কমি যাব আৰু যদি যাব যদি খুজো এনেকা ঠাণ্ডা জাগা মানে গৰম টাইমত তেনেহ'লেও ঠাণ্ডা জাগা যোৱাাতটো বেছি ভাল যেনেকে অলপমান এইটো ঠাণ্ডাৰ চাইডত য যাওঁ আমি গাড়ী এটা বুক কৰি কিনে ন
অ তেনেহ'লে শ্বিলং যাবি নেকি
অ পাৰি ন
অ তে শ্বিলং যাওঁ বল মোৰ দাৰ্জিলিং যাব বহুত মন আছিলে হা কিন্তু এতিয়া দাৰ্জিলিঙতো চাগে বৰফ চৰফ দেখা নোপাম নেকি এতিয়া কিন্তু শ্বিলঙতো বৰফ নোপাওঁ বাৰু কিন্তু ঠাণ্ডা হব আৰু
অ এই ঠাণ্ডাতটো হ'ব সেইটোও বেছি ভাল হ'ব আমি পিছতকে চবৰে বাজেটো চাব লাগিব ন
অ তাকে কেৰিত ব গ
কত যাম বুলি কলি তই
বুল ট্ৰেক যে এটা তোৰ জেগা আছে ইন্টাৰনেটত মই তোক লাগিলে লিংকটো দি দিম যত তইট্ৰেকিং কৰি যাব লাগে আৰু তাৰপিছত এটা বহুত ধুনীয়া ভিউ পায় এনেকা ভিকেশ্বনত যা ভিকেশ্বনত যাবলৈ বহুত ভাল আৰু মানে তোৰ একদিন একদিনত তই মানে ট্ৰেকিং কৰি কিনে গো কেই চিনাৰী চাই মেলি ফটো চটো ক্লিক কৰি আহিব পাৰি
বা ভাল দেখোন আৰু ট্ৰেকিং কৰাটো ভালেই অলপমান ইনো কি কয় ফিটনেচটোৰ কাৰণে ভাল ট্ৰেকিং কৰাটো বহুত ভাল কিন্তু
অ তাকেই সেইটোৱে ভাবিছো আমি সেইটোৱে কৰো দে নহলে
কৰিব পৰা যায় তেতিয়া মানে ট্ৰেকিঙত মানে বেছি মানুহ হ'লে ভাল
অ সেইটোৱে মই আজি আমি দুইজনীয়ে ফোন কৰিম দে মই মোৰ কাজিন খিনিক সুধো আৰু তই তোৰ বাকী ফ্ৰেণ্ডছ খিনিক সুধি চা কোন কোন আহিব পাৰে চবকে মাতো আৰু গাড়ী এখন বুক কৰো
অ তেনেকে তেতিয়া মানে কি কয় গাড়ী ভাড়াটোতো ইমান নাযাব ন অলপমান সি ওচৰলে আহি কেনে মানে কৰিলে হ'ল
অ আৰু এটা কাম কৰিব পাৰি তই যে চিঞ্জু খোৱাৰ কথা কৈছিলি আমি চব খানাবোৰ লৈ যাম ঘৰৰ পৰা চ কিবা কিবি বনাই নিব আৰু চিঞ্জু আমি চবে একেলগে বাজেট মিলাই কিনে কিনি লম আৰু তাতে আমি চবে মিলি কিনে পিকনিকো হৈ যাব আৰু ট্ৰেক কিঙও হৈ যাব আমাৰ ঘোৰাও হৈ যাব।
আৰামত হৈ যাব তেনেহ'লে মই গ্ৰুপতে মেছেজটো দি দিওঁ ন চবকে যে কি কোন কোন আহিব তই নিজৰ কাজিনচকো কৈ দে ফ্ৰেণ্ডছকো কৈ দে যোন যোন আহিব পাৰে মোক নাম সোপা দি দিবি ন হয়নে নহয় গ্ৰুপ এটা বনাও তাতে সবকে মাতি ল'ম।
অ অ সেইটোয়ে কৰ তই চবকে সুধ দিছা মই মোৰ কাজিনকেইটাকো গ্ৰুপত এড কৰোঁ মানুহবিলাকে যোনে যোনে যাওঁ বুলি কয় চবকে গন্তি কৰি আমি দুজনীয়ে বাজেটটো বনাই দিওঁ।
আৰামত দেই ঠিক আছে তেনেহ'লে মই এতিয়াই তেনেহ'লে মেছেজটো দি দিওঁ ন।
দে মইও মোৰ কাজিনক সুধো তেনেহলে।
অ দে ঠিক আছে দে ৰাখো বাৰু অ ঠিক আছে।